কি ছা
এই এ কি কৰি আছো মানে কাম অলপ কৰি আছো ৰ'বা মানে আমাৰ এই বৰষুণ দি আছে ন, ত তাকে আমাৰ ঘৰৰ টিঙৰ কাষে-কাষে নাৱৰা লগাব এ পানী অ হেৰি কাৰণে আৰু ত' তাকে তাৰে পাইপ আনিব গ'লো। পাইপ আনিলোঁ। এইমাত্ৰ আহি পাইছোঁ ৰ'বা।
অ-অ হয় নেকি? বাকী কিবা তোমাৰ ঘৰৰ কাম চলি আছে চাগে সেইকাৰণেই কৰি আছা বাকী পিছে কি বুলি কয়, ক'ৰবাত তুমি কি বুলি কয় কৰবাত ফটো পাইছিলো আৰু তোমাৰ ষ্টেটাছত ক'বাত ফুৰিব-চুৰিব গৈছিলা নেকি? কৰবাৰ অভয়াৰণ্য-চভয়াৰণ্য পুৰা জংঘল-জংঘল চোন অ মোৰ মতে আন্দাজ আৰু ক'ৰবাত পবিতৰা-চবিতৰা গৈছিলা নেকি এ?
পবিতৰা অ এ এইটো সেইটো কথা কৈছা অ গৈছিলো বহুত দিনেই হ'ল ৰ'বা মানে এইবছৰ নহয় যোৱা বছৰেৰে ফটো, মই এনে দিলো আৰু এইবছৰ-এইবছৰ ক'তো ফুৰিব যোৱা নাই এনে বোলো ষ্টেটাচ লগাই দিওঁ সেইয়ে আৰু লগাই দিলো। মানে গৈছিলো আৰু পবিতৰা ভালে লাগে দিয়া যাই। তুমি যাই পাইচানে নাই পিছে বাৰু
অ মইয়ো তোমাৰ পবিতৰা যাই পোৱা নাই, মই তোমাৰ কি বুলি কয় মানাহ ৰাষ্ট্ৰীয় উদ্যান যাই পাইছো আৰু। পবিতৰা এতিয়ালৈ যোৱা নাই বাৰু, মানে পপিতৰা এই গৈছিলো মানে তোমাৰ কিন্তু এই তুমি যেনেকে গোটেইবোৰে চাইছা সেনেকে নহয় আৰু। এনেই গাড়ী লৈ আৰু ফুৰিবলৈ গৈছিলো আৰু এনে এই যি যে ৰাস্তা ৰাস্তা আছে যত তোমাৰ এই এখন ডাঙৰ ফিল্ড যি আছে এখন ডাঙৰ ফিল্ড আৰু এখন ডাঙৰ ফিল্ডৰ মানে যিখন এখন এটা মানে সেই আছে ন কি বুলি কয় কালভাৰ আছে‌ ন সেই কালভাৰ বা দলং এখন আছে ন ত য'ত পানীতো অহা যোৱা কৰে বাকী বিশেষ পথাৰ যত তোমাৰ খেতি কৰিছে এইটো চাইডে খেতি কৰে আৰু এইটো চাইডে গোটেই জংঘল তোমাৰ। ত' তালৈ গৈছিলোঁ, তাতে তোমাৰ গঁড় দেখিছিলো, সেই দেখিছিলো, সেই তালৈ গৈছিলো তাৰ পৰা আৰু নগলো আৰু। মানে এনেকে চোৱা-চোৱাকে যোৱা নাই। পিছে তুমিতো গৈছা? মোক কোৱাচোন মোক তাৰে বিষয়ে অলপ মানে অলপ বেছিকে বিশ্লেষণ কৰি দিয়া আৰু যাতে মই মানে ইচ্ছা হৈ যায়, ইমান ইচ্ছা হৈ যায় মই অ এইটো মাহৰ ভিতৰতে যাব ইচ্ছা লাগি যায় আৰু সেনেকে কৈ দিয়াচোন অলপ
এতিয়া তুমি তুমি এতিয়া চোৱা তোমাৰ বাজেটৰ ওপৰত কথা তুমি এতিয়া ভাবিছা নে সেনেকুৱা কিবা আগতে মোক কোৱাচোন তোমাৰ বাজেট বা তুমি কিবা ভাবিছা নে কিমান টকা-পইচা লৈ যাবা?
মোৰ টকা পইচা ধৰি লোৱা পাঁচ ধৰি লোৱা পাঁচ
মানে পাঁচ হাজাৰ আৰু।
অঁ
ত' তাৰে ভিতৰত তোমাৰ ক'বলৈ গ'লে অলপ চিন্তা ক'ব লাগিব দিয়াচোন। পাঁচ হাজাৰ টকা বাৰু বেছি হ'ব চাগে মোৰ হিচাপত গাড়ী ভাড়াটোৱে লাগে ন বেছি দৰকাৰী। আহ বাকী তোমাৰ যোৱাৰ ক্ষেত্ৰত তুমি হয়তো নিজা ভা ভাড়া গাড়ীও লৈ যাব পৰা নহ'লেবা আমাৰ কিছুমান থাকে ন যান-বাহনৰ ব্যৱস্থা থাকে আৰু। যিবিলাক আমাৰ সেৱা পৰিবহন সেৱা যে থাকে সেইবিলাকতো যাব পাৰা বাৰু। ডাইৰেক্ট তুমি পবিতৰা যাই নোপোৱা। তাৰ পৰা তোমাৰ সৰু সুৰা হয়তো গাড়ীবোৰ সলনি কৰিব লাগিব পাৰে। তুমি পবিতৰা যোৱাৰ পিছত তুমি ভাল পাবা আৰু যথেষ্ট কাৰণ পবিতৰাটো এনেকুৱা ঠাই নহয় যিটো পৰিৱেশৰ মাজত লিপ্ত হোৱাৰ ঠাই বুলি ক'ব পাৰে আচলতে। আৰু পৰিৱেশত মানে এনেকুৱা হয় তোমাৰ আচলতে ক'বলৈ গলে যিটো পৰিৱেশ আমাৰ। ত' সেই পৰিৱেশত। এটা ধুনীয়া ধৰণৰ যিটো বৈচিত্ৰ‌ সেই বৈচিত্ৰটো তুমি দেখা পাবা।
মানে মই যেতিয়া গৈছিলোঁ আৰু পবিতৰালৈ তেতিয়া মানে মই প্ৰথমতে ভাবিছিলোঁ যে, আমি পবিতৰা অভয়াৰণ্যৰ ভিতৰলৈ নাযাও কিন্তু তাৰ পিছত চিন্তা কৰিলো ই এবাৰে যি, তো আহিছোঁ তাৰপিছত যায় আহোঁ ত আমি প্ৰথমতে ভাবিলো যে জীপ চাফাৰী কৰিম নে হাতী চাফাৰী ডেন মাহঁতে কলে যে জীপ চাফাৰী কৰিব। তাত মই ক'লো যে জীপ চাফাৰীটো গাড়ীতটো অহা যোৱা চলিয়ে থাকে ন। তাৰপাছ হাতী চাফাৰীয়ে কৰো হাতী চাফাৰী কৰিলো সেই তেতিয়া হাতী চাফাৰী কৰো চাগে আমাৰ পঁচিছশ লৈছিল নেকি? এজন মানুহৰ পঁচিশ টকা কিন্তু জীপ চাফাৰীত তোমাৰ সাতশ ননে কিবা টকা লয়। ত মই কৰিলো আৰু। হাতী চাফাৰী কৰিলে এতিয়া কি হয় তুমি জন্তুো বোৰ ওচৰৰ পৰা চাব পাৰা। এটা মানে থাকে আৰু কাৰণ হাতীকতো জানে ভয়ে কৰে বেছিভাগ জন্তুৱে। ওচৰলৈ নাহে কিন্তু এতিয়া গাড়ীত থাকিলে অলপ তোমাৰ হয়তো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু সেনেকে গ'লো আৰু হাতী চাফাৰী কৰিলো তাৰ পিছত। বহুত জীৱ জন্তু দেখা পোৱা আৰু মাজ ৰাস্তাত তুমি। যেতিয়া যাই থাকিবা এনে অলপমান হাবি বননিতো চব ত' তাৰে মাজে- মাজে এতিয়া তোমাৰ গাড়ীবোৰৰ কাৰণে কিছুমান ৰাস্তা থাকে কিন্তু হাতীবোৰ ৰাস্তাইদি নাযায়। বেছিভাগ হাতীবোৰ মানে যেনি তেনি সোমাই দিয়ে বা বেলেগ বেলেগ ঠাইলৈ লৈ যায় একেলগে দুটা তিনিটা হাতী। মানে একেলগে লৈ যাই দিয়াচোন এনেকুৱা নহয় যে এটা হাতী বেলেগৰ এটা হাতী বেলেগৰ হেনেকুৱা নহয়। একেলগে দুটা তিনিটা হাতী একেলগে যাব বেলেগ দুটা তিনিটা হাতী একেলগে যাব সেনেকুৱা ধৰণৰ। ত' সেইটো মানে বহুত। ভাল এটা দৃশ্য দেখিবা আৰু হাতীৰ ওপৰত উঠি কিনে। মানে সকলো দেখা পায় গোটেই প্ৰচাৰখন দূৰ দূৰণিলৈ দেখা পাবা বা তুমি। মই যেতিয়া গৈছিলো মই তেতিয়া তোমাৰ গড় দেখিছিলো বিশেষকে গড়, হৰিণা। তাৰপিছত। আহ মোক কৈছিল কিবা বাঘ বাঘ এডাল গছত থকা বুলি কিন্তু মই দেখা নাপালো সটো। মানে আমাৰ গাইড থাকে ন গাইড এজনে কৈছিল কিন্তু মই দেখাই নাপালো। ত সেইটোত বাৰু মই মিছ কৰি দিলো বাকী তোমাৰ গড়টো দেখা পাইছোঁ। তাৰপিছত যেতিয়া আমি ওলাই আহিলো তাতে চৰাই চিৰিকটি ত থাকে সেইবিলাকতো দেখিব পায় অভয়াৰণ্যত। কিন্তু অভয়াৰণ্য চিৰিয়াখানাৰ দৰে নহয় দেই চিৰিয়াখানাত যেতিয়া তুমি সকলো বস্তু জীৱ জন্তু চোৱাৰ এটা অভিজ্ঞতা লাভ কৰিব পাৰা বা এটা সুযোগ পাব পাৰা কিন্তু অভয়াৰণ্য গলেত যদি তোমাৰ? কপালত আছে বা যদি তোমাৰ কপালখন ভাল তেতিয়াহে জীৱ জন্তু দেখা পাবা আমি দেখিছো বাৰু মই গড় বিশেষকৈ বহুত দেখিছো তাতে আৰু গড় চোৱাৰ এটা বেলেগো আছে তোমাৰ যোনটো পবিতৰা যোৱা ৰাস্তা সেই দি মানে যিটো ৰাস্তাত সোমাই যাব লাগে আৰু সেইটো দি যে আৰু এটা আগত ৰাস্তা আছে গাঁও এখন আছে সেইটো ৰাস্তাৰে গ'লেও মানে ৰাস্তাৰ পৰা ৰাস্তা আৰু তোমাৰ পবিতৰা অভয়াৰণ্যৰ মাজত এটা দ খাল টাইপৰ আছে। বাকী তোমাৰ সিফালে পথাৰখন আছে ত পথাৰত তোমাৰ কেতিয়াবা হৰিণা তাৰপিছত গড় চৰি থাকে। কে এনেকে ত সেইবোৰ দেখা পোৱাৰ অভিজ্ঞতাটো পোৱা যায় আৰু ত সেনেকে দেখিছো আৰু মই বাকী মানে তোমাৰ যিটো তাতে যোৱা তুমি এতিয়া যাম বুলিটো ভাবিছা ঠিকেই কিন্তু তাতে তুমি ধৰা থাকিম বুলি ভাবিছা নে অহাৰ কথা ভাবিছা যদি থাকাৰো থাকিব বুলি ভাবিছ তাৰে বিষয়ে মই আৰু ক'ব পাৰিম আৰু
অ নাই থাকিবতো পাৰি দিয়াচোন এবাৰু এদিন যিহেতু এদিনত আকৌ চোৱা নহ'ব আৰু এদিন থাকিম দিয়া এদিন থাকিব পাৰি আৰু এদিন থাকিব থাকিম আৰু এদিন
এদিন থাকিবা এদিন থাকিলে তুমি ইয়াতে হোমষ্টে আছে ন হোমষ্টেবোৰত থাকিব পাৰা হোমষ্টে'ত অলপ পইচাটো কম কিন্তু যিবিলাক আমাৰ হোটেল বা ৰিজৰ্ট থাকে সেইবোৰত অলপ টকাটো বছি লয় সিহঁতে মানে সুবিধা অনুযায়ী টকা বেচি লয় দিয়াচোন কিন্তু এদিনীয়া বা দুদিনীয়া মানুহৰ কাৰণে হোমষ্টে চবতছে ভাল আৰু দুদিন থাকা বৰ বেছি তোমাৰ এদিন দুদিনত মিলাই কিনে তোমাৰ বৰ বেছি পোন্ধৰশ টকা মান যাব কিন্তু যদি হোটেলত থাকা তেতিয়াহ'লে তুমি এদিনতে পোন্ধৰশ টকা গুচি যায় আৰু সেনেকোৱা ধৰণৰ আৰু খাদ্যও তুমি মানে খাদ্যও হোমষ্টেত ভালে পায় ক'বলৈ গ'লে আগতে বাৰু নাছিল সেনেকুৱা আগতে মানে যিবিলাক মই যেতিয়া গৈছিলোঁ আৰু তেতিয়া হোমষ্টে এটা দুটাহে আছিল। তেতিয়া মানে যিবিলাক স্থানীয় মানুহ তাতে থকাৰ ব্যৱস্থা আছিল স্থানীয় মানুহৰ ঘৰত তেওঁলোকৰো আচাৰ ব্যৱহাৰ বহুত ভাল আৰু ক'বলৈ গ'লে উম ত সেনেকুৱা ধৰণে আৰু এতিয়া তুমি তোমাৰ হিচাপত ভাবি লোৱা যে তুমি কলৈকে যাবা আৰু যোৱাৰ আগত মই কওঁ তুমি আগতে এখন পৰিকল্পনা কৰি ল'বা যে মই এইটো এইটো ঠাইত যাম বা মই এইটো এইটো ঠাইলৈ ঘুৰিম তাৰ পিছতে এটা পৰিকল্পনা বনাবা যে মই যাব পাৰিম বা মই যাব নোৱাৰিম। এইটো এইটো ঠাইত টাইম সময় উপলক্ষে তাতে সময় কিন্তু বহুত লাগে এটা ঠাই ভ্ৰমণ কৰোতে কাৰণ তাতে তুমি যোৱাৰ লগে লগে বহুত বস্তু হয়তো নতুন নতুন দেখিবা ত' সেইবোৰ চোৱাৰ মনতটো বেছি যাব। ত এনেকুৱা আৰু তাৰে কিন্তু যিটো নদী ন সেই নদীটো কিন্তু বৰ ধুনীয়া দেই সেইটো চাবাই নিশ্চয়কে চাবাই এইটো সেইটোত মাছবোৰো দেখা পায় ওচৰলে যদি যোৱা আহ আমি গৈছিলো আৰু নদীটোৰ ওচৰত নদীটো মানে আ নদীটোত যোৱাৰ কাৰণে তোমাৰ অভয়াৰণ্য ভিতৰত যাব নালাগে বাহিৰৰ পৰাই গম পায় নদীত বহুত ধুনীয়া ধুনীয়া মাছ দেখা পায় কিন্তু
হয় অ অ তাকে তোমাৰ কি বুলি কয় আৰু ময়ো তোমাৰ মানসক গেছিলো ন মানসক যায় তোমাৰ বহুত ভাল লাগিছিল ৰবা মানে মানস যিটো তোমাৰ তাতে পৰিৱেশ বা মানুহৰ ৰাষ্ট্ৰীয় উদ্যানৰ যিটো তোমাৰ সুন্দৰ সুন্দৰ ধৰিলোৱা গছ গছনি হওক বা জীৱ জন্তু হওক বা তোমাৰ অন্যান্য যিবিলাক বস্তু আছে যিবিলাক চাই বহুত ভাল লাগিছিল তোমাৰ আৰু লগতে তোমাৰ এই মানসৰ যিটো তোমাৰ তাত আছে ন মানে এই মই তাৰমানে মানসৰ জীপ চাফাৰৰি কৰিছিলো দিয়াছোন হাতী চাফাৰী কৰা নাই আৰু আৰু মানসৰ যাৰ নাই তুমি এই যিটো আমাৰ অ বাঘ আৰু সেই বাঘৰ কাৰণে কিমান শিক্ষাত আৰু মানৱ ৰাষ্ট্ৰীয় উদ্যানটো ত' সেইকাৰণে বস্তু বিলাক আৰু ভাল লাগে আৰু আৰু তোমাৰ কি বুলি কয় আহ মানস ৰাষ্ট্ৰীয় উদ্যানটো কি হয় তোমাৰ আহ কি বুলি কয় এই যিটো আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান আছে মানহ ৰাষ্ট্ৰীয় উদ্যানটো যিবিলাক আমাৰ জীৱ-জন্তু আছে এইবিলাকো ন মানে ভাল লাগে এই ধৰি লোৱা অ তো মানহ ৰাষ্ট্ৰীয় উদ্যানত এটা নতুনকে জীৱ-জন্তু এটা দিছে কিবা পাইগামে হওক বুলি। অতিউদ না কিবাবোলে আঠটা এনেকে মানে আঠটা নে কিবা দশটাতে এৰি দিছে আৰু ত' সেইটোৱে আৰু ত এইবিলাক আৰু নতুন নতুন জীৱ-জন্তু আহি আছে এনেকে আৰু যিবিলাক এতিয়া আমাৰ যিবিলাক অ জলবায়ু বা তোমাৰ যিটো পৰিৱেশত এই পৰিৱেশত তোমাৰ কি বুলি কয় এইটো অ অ অ নোহোৱা বিলুপ্ত হৈ গৈছে ত সেইবিলাক মানে বহুতখিনি সেই কৰিছে। আৰু লগতে তোমাৰ কি বুলি কয় এই যিটো তোমাৰ এই আমাৰ যিবিলাক মহ' আছে মহ' হওক বা তোমাৰ এই গঁড় আছে গঁড় এ এশিঙীয়া গঁড় সেই এশিঙীয়া গঁড়ৰ বহুত দেখা পাইছো আৰু মইয়ো যে কৈছিলো তোমাৰ পবিতৰাত যোৱা বুলি। পবিতৰাতো গৈছিলো ন তাতে ত পবিতৰাত যোৱা মানে পবিতৰাত মই একদম হয়, চা-চোৱাকে যোৱা নাছিলো মান এনে গাড়ীখন মানে আৰু ঘ অ অ অ মানে কু কুুৰমাও আছিল যে ঘৰতে গাড়ীখন লৈ কিনে এনে ওলাই গৈছিলো আৰু মানে যিখন মায়ং চহৰ আছিল সেই মায়ং চহৰখনলৈ গৈছিল তোমাৰ মানে অলপ-চলপ মায়ং চহৰতো ওচৰতে ন বোলে তাকে চাইছিলো অলপ আৰু আৰু পবিতৰা তুমি যে কৈছিলা এখন মানে এটা গাঁও জ্বলোৱা ৰাস্তা আছে তালৈ গৈছিলো মই মানে তাৰ সেয়া সে। তাতে যিখন তোমাৰ এটা খাল দেখিব পাবা খাল টাইপ আৰু তাতে তোমাৰ ব্ৰিজখন যি দেখিব পাবা ন সেই ব্ৰিজখনতে মই তোমাৰ কি বুলি কয় তাত তাৰ পৰা ঘূৰি আহিছিলো আৰু তাতে তোমাৰ কাষত গঁড় দেখা পাইছিলো তোমাৰ এই ডাঙৰ ডাঙৰ যিবিলাক গঁড় এশিঙীয়া গঁড় কি মানে ধুনীয়া গঁড় তোমাৰ আৰু ইমান আৰু মই ভাবিছিলো কি জানানে মানে গঁড় বিলাক সৰু হ'ব চাগে কিন্তু যেতিয়া মই তেওঁলোক ওচৰৰ পৰা চালো ন কি ডাঙৰ প্ৰকাণ্ড গঁড় দখোন মই মানে আচৰিত হৈ গলো আৰু আৰু তেওঁলোকৰ খৰ্গটো কিমান ডাঙৰ ত সেই কি কম আৰু সেইবিলাকে আৰু মানে চাই কিনে বহুতে ভাল লাগিছিল তোমাৰ আৰু লগতে তোমাৰ এই তুমি পবিতৰাৰ কথা কলাই এইটো পবিতৰাত যাম ৰবা বাকী মানসৰতো বহুত ভাল লাগে মানসৰ তোমাৰ আৰু কি কি বস্তু চালো মই আৰু কি বুলি কয় এই যিটো তোমাৰ এটা হোম ষ্টে আছে বা তোমাৰ ধৰি লোৱা এ যিটো থকা মেলা ব্যৱস্থা তো বহুত ভাল আৰু তাতে কি হয় খাদ্য যিটো আছে খাদ্যটো কিন্তু বেয়া নহয় দিয়া মানে বহুতে ভাল দিয়া। আৰু বাকী মই ই যে পব পবিতৰাৰ কথা ক'লা তুমি পবিতৰা যিটো তুমি এখন আ অ অ তাতে এখন চাগে এখন কিবা হেংঙিং ব্ৰিজও আছিল নেকি? সেইখনত উঠিছা নে নাই নাজানো কিন্তু সেইখনত উঠিবা মানে মই সেইখন দেখিছো আৰু অ মানে ৰিল বিলাকত আৰু ভাল ভাল লাগে বোলে উঠি তাতে। আৰু তোমাৰ কি বুলি কয় তুমিয়ে কলা আৰু হাতী-চাতি চাফাৰী কৰা বা তোমাৰ যিটো এই বাঘ দেখা পোৱা নোপোৱা সেইটো কিন্তু সঁচাই দিয়া এটো কপালৰ লগতে তোমাৰ মানে জড়িত আৰু যদি তোমাৰ কপাল থাকে তেতিয়াহ'লে তুমি এই যিটো আমাৰ ৰাষ্ট্ৰীয় বাঘ সেইটো বাঘ দেখা পাবা। আৰু এনেকুৱা মানে সেই যেতিয়া তুমি বাঘটো দেখিবা ন সেই বাঘটো দেখিলে কিবা এটা বেলেগে মানে যিটো তোমাৰ কও ন লোম-চুম শিঁয়ৰি উঠা। ত লোম-চুম শিয়ৰ উঠে শিয়ৰি উঠি উঠি যায় একদম আৰু ক'বলৈ গলে মানে ইমানে মানে দেখাত সেই আৰু ভয়ানক আৰু হ'ব পাৰে কোনো এটা জন্তু আৰু আৰু তোমাৰতো মানে আৰু মইতো আগতেই কি কৰিছিলো ইমান ভয় কৰিছিলো জানানে এই যে গাড়ী বিলাক যাই থাকে বাঘ বিলাক চাইডে চাইডে যে খোজকাঢ়ি থাকে আৰু ইমান ভয় লাগে মানুহ মানুহে বা কেনেকে যাতে থাকে আৰু মানে তেওঁলোকক মানে আক্ৰমণ নকৰে নেকি কিয় বা নকৰে নাজানো আৰু বাকী মই এটা ভিডিঅ' দেখিছিলো দিয়া ইন ইষ্ট্ৰাগ্ৰামত না ক'বাত আৰু এনেকে হাতীৰ এটা হাতী এটা আছিল হাতীৰ ওপৰত মানুহ আছিল ত তাৰে ওপৰতো জানা নাই এই যিটো আমাৰ বাঘ আছে আৰু সেই বাঘটোৱে মানে ইমান এটা দীঘল জাপ দিছিল, আৰে হাতীটোত একদম ওপৰ পাই গৈছিল কিবাকে মানে মানু মানুহজন বাচিছে আৰু কিবাকে বাচিছে মানে ইমান হাতীটোও ইমান ওখ আছিল তথাপিও মানে বাঘটোৱে মানে একো হালে নাচালেই মানে, জঁপিয়াই দিছে আৰু জঁপিয়াই মানে তলৰ পৰা পুৰা একদম জঁপিয়াই দিছে আৰু মানে, আক্ৰমণ কৰি দিছিল ত কেতিয়াবা সেইকাৰণে ভয় লাগে সেইবিলাকে যাবলে। মানে হাতী বিলাকে জংঘলে জংঘলে যায় এইটো জংঘলত জানাই তুমি আৰু তোমাৰ এই যিবিলাক ডাঙৰ ডাঙৰ দীঘল দীঘল বুন আছে সেইবিলাকত তোমাৰ যায় তো তাতে তোমাৰ ক'ত কি লোকাই থাকে গমেই নাপায় আৰু তাতে গমেই নাপাবা অ অভয়াৰণ্য হওঁক বা তোমাৰ ৰাষ্ট্ৰীয় উদ্যানেই হওঁক তাতে কিমান অ জীৱ জন্তু আছে ত' সেয়ে দিয়া বাকী হ'ব দিয়া নহলে আজি থৈছো।
অ দিয়া হ'ব দিয়া।